অ' ভাত খালি?
হেল্ল'!
হা হয় আজি মাংস আছিলে যে।
অ'।
সেয়া তাকে বনালো তাৰপিছত আকৌ অ সেই ভাজি অকন বনালো আৰু একো বনোৱা নাই।
অ কালি কি সেনতক ভাত খাব মাতি সেঁতক ঘৰত গৈছিলি তহঁতি?
অ গৈছিলো?
অ'।
তাৰাপা বোলো ভাত চাব মাতি থৈ আহিলো আহ আহিম বুলিও কলে তাৰাপা আকৌ কিয় নাহিলে এতিয়া।
অ মায়ে ফোন কৰিছিলে ৰাতি?
অ'।
তাৰ বোলে চাৰিটা বজাত বোলে নওঁমান ভাত খালে পেট ভৰিয়ে আছিলে আৰু। বনাইছিলে নেকি সিহঁত সেন্দ কাৰনে বনাইছিলি?
অ অ এতিয়া কৰি তাতো খং উঠিছে আকৌ নাহা কাৰণে। সি বুজি পাব লাগে নহয় অকন।
অ বনাইছে যেতিয়া সনেকে কি কি বনাইছিলি?
অ কোলা কচু মুৰ্গী মাংস বনাইছো। পটল ফৰাই কৰিছো আৰু ভাজি বনাম বুলি ভাবিছিলো সিহঁতে যেতিয়া নাহো বুলি কলে নবনালো আৰু।
অ সি আকৌ কি হ'ল এনে চোন গৈয়ে থাকে।
অ নাহিলে সেইটো কাৰণে এ এতিয়া আৰু নামাতেও বোলে
অ'।
মানুহ মেনেক বনোৰ পিছত আকও।
উম।
কি হল আকৌ।
তই নাখা নাই তইতো আহ লৈ আহিব পাৰ সিহঁতক।
অ'।
কি আক সেইটো তাৰ আকৌ কি আচোন হেৰি হল কালি।
এনেকে সি যায়ে।
সোনকালে নগলি বোলে উ মই বোলো সোনকালে কবলৈ কালি বোলো সময়ে পোৱা নাই ঘূৰি ফোৰোতে গৈছে। মই ত অ বোলো
উম। সোনকালে কৰা নকৰা লগত কি আছে আৰু। তাৰ পৰা তহঁতে খালি আৰু ভাত বেছি। চিকেলং আছিল দিওঁ
অহ ', এতিয়া এতিয়ালৈকে খাইচো আৰু পেলাই দিব বেয়া লাগে নহয় হয়। পালো মই।
অহ ', সি কি কৈছে বেয়া পাইছে আহ', নাহা কাৰণে।
অহ ',
উম', তাকলি ন নাই?
নাই কোৱা।
উম ', কি লোকাল মুৰ্গী আছিল নেকি?
অহ ', পূজা অহ ', ধুনী তাইকেও কৈছিলো ভাত খা বুলি।
অহ ', তাই খোৱা হয়- হয় ক তাৰমান ইমান এেকে ভোকত আহিছে। মানুহ থাকিব পৰা নাই।
উম',
হা মিলি গলে।
অহ ',
উম' খাই কৈ আহিব পাৰিলে ধুনীয়াকে। আতিটো মন্দিৰ হব। বুলি। কবাত। তাৰপা শাকে খাই গলে ৰাতিপুৱা ই
অহ ',
উম ', বুইজনী আহিছিলা নিদিলিখাবলৈ?
নেখায় নহয় কৈছো।
অহ ',
কচু দিয়া যে হা।
খাই ভাল লাগিছিল নে?
অহ ', ভাল লাগিছে।
উম ', তেতিয়া ভাইটিয়ে খাই গ'ল নে কি?
নাই
নেখালে সী।
উমহো ',
উম ',
নাই খোৱা। চাব কৈছিলে আপোনাক। অহ ', বুলি কলে। এনে আহিছিল।
উম', ত কিবাহি হছ নি কিয় কৰ গ ম।
নাই।
তেতিয়াহ'লে আকৌ সি কি আৰু আপোনাৰ এনেচোন খাই, ঘৰত ভাত খাব অহা নাছিল জানো তেতিয়া।
অ', ঘৰত ভাত খাব আহিছে হয় ভা কিযে কৈছে আৰু।
হা
নাখালে আৰু।
হম।
এনে আহিছিলে আৰু জলকীয়া কেইটামান নিলে আও।
উম। সি আমাৰ ঘৰত আহিম বুলিয়ে ভাবিছিলে আজি
অ'।
উম।
তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলে। নগ'লে।
দিন দিয়াকে আৰু।
অ' সিহঁতি আহিলে যে।
অ'। সি মানে আহা হয় মানে গ'লগৈ হয় কিজানি হয়?
অ'। অ' যোগ
অ'। এই এহেঁতৰ গৰম বন্ধ, জুলাইৰ কেই তাৰিখে দিব?
জুলাইৰ এতিয়া কেই তাৰিখে পৰা দিয়ে মই গম পোৱা নাই।
তই কেই তাৰিখে যাবি? উম। বন্ধ দিলেহে যাবি বোলো আৰু?
অ' বন্ধ দিলেহে যাম।
কেই তাৰিখে দিব গম পোৱা নাই আৰু।
নাই পোৱা।
এক তাৰিখৰ পাহে দিয়ে নে, কেই তাৰিখৰ পা দিয়ে।
জানো। আগতে ভাল আছিলে। এই ইখন স্কুলত থাকো এয়া মানে হলিডে লিষ্টখন আগতীয়াকে দি দিয়ে যে।
অ'।
গম পোৱা যায় আৰু কেই তাৰিখৰ পৰা কেই তাৰিখলৈ বন্ধ।
উম, এতিয়া গম পোৱা নাই আৰু।
এতিয়া একো গম নেপাওঁ।
উম, আমি দছ তাৰিখে যাম নহয় সেইকাৰণে সুধিছো।
ক'লৈ যাবি?
তাক আনিবলৈকে আহিব।
অ', হ'ব দে নহ'লে যাবও পাৰোঁ চাগে।
তোৰ আকৌ স্কুলো কেতিয়া বহে সেইটো কে নাজানোচোন।
বন্ধ দিব চাগে তেতিয়ালৈ দে।
উম।
দছ দিনমানহে বন্ধ লাখ দি কৰছে।
নহ'লেও হ'ব দে নহ'লে কিনো আৰু দছ দিনতে, অহা যোৱা এনে।
অহ, যামেনহ কি কৰি থাকিম গৈ এনেই এনে অকলে অকলে তাতে থাকিম গে।
উম, অক অকলে, অকলে।
সিও আহিব নোৱাৰে যেতিয়া এতিয়া লগতো ছুটি যাব আৰু।
উম।
অহ।
যাবি আ নহ'লে।
লগতো ঘলে যাব গে। সেইটো কাৰণে মানে যাব লাগিব।
কিয় ঘৰলৈ যায়? অহ ছুটি যায় আ কিবা মাত দি আছে, কিহৰ মাত দি আছে সেইটো? এ কাত, মা মাত দি আছে, কাটি নিদিবি। এনেকা আৱাজ আহি থাকিলে বেয়া আকৌ, উম।
অহ, মাতটো অহা নাই।
কিয় মোৰতো আহি আছ
কহ।
অহ তাৰপৰা হেৰি, উম সেনেকে মাত দি থাকিলে, উম, ম, মবাইলটোৱে মাত দি আছে আ?
অহ।
তোৰ ফোন আহি আছে কাৰণে। ৰিং হেৰিটো ইমান বেয়া এনেকে সেইটো, হেৰি হৈ যায় ন। অঁ কথাটো, কি কাৰণে, এন কবি, কৈ দিবি, মই বিজি থাকি কিলে ফোনটো ন, এ লগতে হেৰি কৰি দিবি বুলি দেই। বুজি বুজাই দিবি আও। কাৰণ মই নহয় হেৰিয়ে, তাৰাপৰা হেৰি, উম যাবি আও এতিয়া গুৱাহাটীত মানে আও?
অহ, যাব লাগিব দে ক।
উম। তই গ'লেতো আকৌ, সিহঁতক- ভাইটিহঁতেও দমুনক- লাগে আৰু।
অহ
ভাইটিহঁতেও-
অহ সিহঁতৰ দম, সিহঁতৰহে কাল কৰিছে আৰু। নেযাওঁ নহয়।
হা?
আৰু সি মাতিলেও নেযাওঁ। তেনেকে সি যেনেকে আহিবলৈ সি নোৱাৰিলে হয়। কালি। নাছিলে, দেৰ মাহ। সেইটো কাৰণে নাযাওঁ নহয়। ৰ'বা, মাতকচোন।
অহ থিকে আছে। তাত- পা সেয়া, গুৱাহাটীত এবাৰ কি কি চাবি নু?
এইবাৰ?
হম।
গুৱাহটীত এবাৰ হেৰি এ জানো চাইনচ উ, এ সেইবিলাকত চাব গ'ল চাগে লে এক'লেণ্ড চেকলেন যাব লাগিব গৰমৰ দিন নহয়।
অ', যাবি, যাবি।
এক'লেণ্ডলৈ যাব লাগিব। আৰু চাবছ একে নহ, নহ নতুন পাৰ্ক এখন খুলিছিল নহয়।
অ'।
এখন দাম আকৌ ইয়াৰ গিলাচৰ ওপৰত খোজকাঢ়ে যে।
অ'।
অ' এবাৰ হ'লো।
এবাৰ গ'লি অ', তই গৈছ এবাৰ ফটো দেখিছো নহয়। ভালকে ফটো-চটো নুঠিলি আৰু হে সেইকাৰণ
এই ফটো উঠাবলৈ মানে দি থাকো এইক নুঠে তাই ঘূৰি ফুৰাহে লাগিছে এয়া কি ফটো উঠি দিয়ে।
স ত ব ত এইবিলাক চানা ভাল লাগে আৰু।
হা।
এ সেনেকে চাই সুবিধা পালে চব চাই আহিব লাগে। ফটো লৈ ল'ব লাগে ফটো ললে ভাল আৰু মানে আৰু ফট থাকি যায় মানে বেলেগ এও মানে আমিও চাব পাৰিলো হয় এতিয়া সেইকাৰণে। নগলেও মানে কেনেকুৱা নো বুলি?
গৰমৰ দিনত গৈছো যে তেতিয়া গৰমো লাগে ধৰি লোৱা অলপ এ বতাহো মাৰি থাকে বাৰু। সেই ফটো চটো উঠা হেৰি নহয় আও। তেনেকে অ', তেনে কোৱা মানে ফটো উঠাকে হ'লে সেই মানুহ হ'লে ভা আৰু গ'লে ফটো উঠা
হম, হম।
এতিয়া নোঠাই আও।
হম।
তাকেটো চবেই একে ইমান জেগাবিলাক চাইছেগৈ এহ মন্দিৰ কিবা খিনি মই একে ক'তো ওলাবই পাৰা নাই দেই। হম, যাব লাগিব। ময়ো বোলো মাজে মাজে ক'বাত, ফুৰিবলৈ গ'লে মনটো ভাল লাগে মানে আৰু।
অ'। কবি আকৌ তই।
ক'ত যাও বোলো, এতিয়া তাকে তহটেতো গুৱাহাতীত যাবি আমিতো গুৱাহাতীত মানে মোৰ গুৱাহাটীত একো চোৱা হোৱাই নাই গুৱাহাটীখনত মানে এয়াৰপৰ্ট কেইটাৰ বাহিৰে, সেইকেইটা দেখিছো তাৰ পৰা আৰু নাহত তে যাওঁতে সেইখিনিয়ে বাকী ৰৈ পেলাই মানে বহু উমানন্দ আৰু কিবা খিনি এইবিলাক মানে চাবলগীয়া বস্তু মানে আছে বহুত কিন্তু চাবই পৰা নাই মোৰ লগৰ মানুহ বিলাকে চবেই চাই আহিলে মইহে চাব গৈ যাব পৰা নাই আৰু। বাহিৰে বাহিৰে ঘূৰি কামত ঘূৰি ফুৰোতে, উমানন্দটো চালি ন তই।
অঁ চালো বৰ ভাল লাগে যাবিচোন এদিন। মানে হেৰি হেৰিয়াত যাব লাগে হেৰিত
এই ফেৰীত ভয় লাগে যাবলৈ পানীৰ মাজত, পানীৰ বস্তুটোত বৰ ভয় লাগে ভয় কৰো।
একো- একো ভয় নালাগে, আমি গৈছো আমি তিনিবাৰ চাৰিবাৰ মান গলো মই। অঁ অকনো ভয় নালাগে। পাবি গৈ অকমান দুৰ যাব লাগে। চাবি গৈ।
অ', তাৰপা ভিৰ হয় নে বহুত।
অ' ভিৰ হয়
অঁ
মানুহ গৈয়ে থাকে, ইখনৰ পিছত সিখন ফেৰি গৈয়ে থাকে।
অঁ অঁ
উম- উম মানুহৰ মানে বাহিৰা মানুহ বিলাকেও চাই ন বহুত। পানীৰ মাজত মন্দিৰ বুলি ক'লে।
উম
ব্ৰহ্মপুত্ৰৰ মাজত আছে আও।
অঁ
অঁ
ব্ৰহ্মপুত্ৰৰ মাজত একে বৰ ভাল লাগে।
মানে মাজত ভালে লাগিব। তাপা হেৰি অম, এই পাণ এই হেৰি বজাৰ যে ফেঞ্চি বজাৰ কিমান দূৰ নো।
ফেঞ্চি বজাৰ, অ' অকণমান দূৰ আছে বেছি দূৰ নহ হয়, অঁ হ'ব দে ন।
অ' হ'ব দে- হ'ব দে।